হেল্ল'
হেল্ল'
অহ
ক কি কৰিছ
মই এনেই এতিয়া ওপতে এই কাপোৰ কেইটামান মেলি দিছিলো যে নিবলৈ আহিছো ৰদো দিছে মানে তেতিয়াই মেলি দিছিলো এনেই বৰষুণ পৰি আছিলে আগবেলা উ এতিয়া ৰদতো দিছে দিওঁতে মেলি দিলো শুকাইচে নেকি চাব আহি হে
অহ অ
হুমহ তাৰ পৰা কালি যে হেৰি বনাইছিলো লি তি চুখা বনাইছিলো নহয় কালি
কালি অ সেই কেনেকে বনাই জানো সেইটো মই তহঁতৰ ঘৰত খাম বুলি ভাবি থাকো তেতিয়া সে
অ মিতি চুখা অ টা থাক তে বনাব ওলাই আছিলো যে হ তাৰ পিছতহে বনালো সেইদিনা খন বনা ব নোৱাৰিলোঁ আৰু কালি ৰাতি বনালো ধুন ইমান ধুনীয়া লাগিছিল খাই বা ক মনত পৰি আছে আ কৌ এ দিন বনাই খাম
কেনেকে বনাইছ নু
এই এইটো আটাটো মানে মাৰি লবি ধুনীয়াকে আটা মাই ল বি তাপা লাও বনাই ল'বি আটা কেইটা সৰু সৰুকে
এই আটা নিচিনাকে লাও বনালে হ'ল
আটা কেইটা লাও বনাই লবি নয়য় তাৰ ভিতৰত বস্তু সোমাব যেনেকে আলু পৰঠা বনালে সোমোৱাই দিওঁ যে আলুখিনি
অঁ
অ তেনেকে মানে সোমাব লাগিব সোমোৱাই দিব লাগিব মানে ইয়াত মছলা খিনি মছলা খিনি কিহে বনাবি জান সেয়া হেৰি যে পাই যে ইয়াৰ বুটৰ গু়ৰাটো কিনিব পাই যে
বোতৰ বেচ তান
বেচন নহয় এ ভাজা বুটতটো যে উম পিচি লবি নহ'লে এই কোমল ভাজাবুট এটা পাই যে
অহ গম পাইছো দে
পিচি ল'ব পা নাম নহলে সেনেকুৱা ভাজা পেকেট পায় সেইটোক চকু বুলি কয়
অঁ, অঁ
সেইটো কিনিওৱা মানে সেই চতুটো কিনি আনিছিলে কেতিয়াবা মই সেইটো বুটটোকে পিচি পেলাই খাও
অঁ
পিচি পেলাই উম কেতিয়াবা বনাও মানে পেকেটটো পাই পাউদাৰ টোও পায় মানে পেকেটৰ সেই পেকেটটো কিনি আনি লো চোৱা লৈ পেলাই, সেইখিনি মানে উম, পিয়াজ কাটি লৈছো তাত মানে মিঠাতেল সৰহকে দিছো জলক। জলকীয়া দিছো, কেঁচা জলকীয়া, আদা। আৰু ইয়া হেৰি দিব লাগে, বেছি বেছি মানে টেষ্ট আহে আচাৰৰ তেল থাকে নহয়। যিকোনো আচাৰ বনাই থওঁ যে আমি যে। অ আচাৰত দিয়া তেলটো। তেল অলপ দিব লাগে। আৰু মিঠাতেল সহকে দিব লাগে, তাৰপা ধুনীয়াকে। হে হে তেলতে সানি সাতে সানি দিলে হ'ল বস্তু খিনি আও। সানি দিব লাগে পানী নিদ। নিদিলেও হয় আও বেছিভাগেই তেল চেল। কম হয় তেতিয়া পানী এটোপ দুটু মান দিলে, একো কথা নাই। কিন্তু পানী নিদিলেও ভাল লাগে আও। তাপা অ। সেইখিনি মানে, উ ধুনীয়াকে সানি কৰি লৈ, তাৰ পৰা ই আট কেইটা গোলা যে বনাই থৈ দিছিলো। সেই কেইটাত। ধুনীয়াকে হাত লৈ পেলাই তাৰ ভিতৰত এনেকে অকণমান উম, চেপেটা কৰি পেলাই বস্তু। বস্তু খিনি সুমুৱাই দিব লাগে। সুমুৱাই দি আকৌ বস্তু। বহল কৰি দিব লাগিব, গুল কৰিব লাগিব।
আহঁ।
গোটেই কেইটা তেনেকে ভৰাই, ভৰাই থৈ দিব ল থৈ এটা চাইডত থৈ দিবি তাৰপৰা কেৰাহী এটা। দিবি কেৰাহীটোত উম। তেল গৰম কৰিবি। তেল খিনি গৰম। কৰি ল'বি ল'ম লৈ পেলাই তাৰাপা, বেছি তেল খিনি গৰম হৈ গ'ল আকণ গেছ টো কমাই দিবি মানে। তেতিয়া কম আচত মানে, কম জুইত মানে তেতিয়া হেই। এ বস্তুকেইটা লাও কেইটা মানে। দি দি দিবি আও। তাৰপা কম সেৰিয়ত। ভাজ মানে ভাজি হেৰি হ'ব দিবি আ, সিজিব দিবি কম হেৰি বেছিকে দিলে বস্তুটো মানে। পোৱা যা হেৰি হৈ যাব, আৰু ভিতৰত নিসিজিব মানে, সেইকাৰণে কম জুইত। মানে হেৰি কৰিব লাগে সেইটো বস্তু। বস্তুটো। দাঁ দাঁত হয় তোন। তাপা কম জুইত হেৰি কৰি পেলাই। লাহে লাহে মানে দশ মিনিটৰ মূৰত লৰাই লৰাই দি থাকিবি আৰু তাৰপৰা লাষ্টত অকমান বেছিকে দি দিবি আৰু কিমাননো আৰু লাহে লাহে বনাবি। এএআহ বাস্ততা। আ আ আ দুইটা চাইডে অলপ সেই হেৰি সিজাৰ নিচিনা পালে জুইটো বেছিকে দি পেলাই মে ৰঙা হ হ'ব ন। হা। হা হলে তেতিয়া উলিয়াই দিবি আৰু তাৰপৰা পিছত আকৌ তাৰ লগত আকৌ কি খাই কিছুমান আমি আকৌ চাহৰ লগতে খাওঁ সেইবিলাক বস্তু হয়। এ এহ্, কিন্তু কি কিছুমানে সেই সিহঁতৰ আকৈত তোৰ এই বিহাৰৰ মানুহে খাই মানে এইটো দিশ। এ-এইটো বস্তু মানে সিহঁতৰ তাত ন হেৰি বেছি চলে। আমাৰ অসমীয়া মানুহে মানে কমেই খায় এইবিলাক নাজানেই মানে। তাপা সেইটো তাপা সেই বেঙেনা পিটিকাৰ লগত খায় আমি যে বেঙেনাত পুৰি। পিম্পুঙো যে বেঙেনা পোৰা বেঙেনা আৰু তাত আলু বইল আলু আৰু প্ এখিনিত কিমান পুৰি নাথাকিলেও হ'ব বইল কৰি ল'বি আৰু বিলাহী বেঙেনা, তাপাপ অ', হেৰি কেঁচা জলকীয়া চব বইল কৰি ল'বি। লৈ পেলাই ধুনীয়াক তেলখিনিএ বাকলি গুচাই পেলাই তে তাত পিয়াঁজ দিবি, কেঁচা জলকীয়া আদা সৰিয়হৰ তেল দি পেলাই পিটিকি লবি, ধনীয়া পাত সকে দি দিবি। একদম ধুনীয়াকে পিটিক কিৱি, পিটিকি পেলাই সেয়াৰ লগত খাবি চো চোন, ইমান ধুনীয়া লাগে নহয়। পিটিকাখিনিৰ লগত।
অ
বহুত ধুনীয়া টিফিনতো দিব পাৱ ল'ৱা-ছোৱালীক।
অ এ মই এতিয়া বনাব তেওঁ তোপা এতিয়া শিকি লচোং কিন্তু তেও এবাৰ তহঁত তাত শিকি আহিব লাগিব বনোৱাটো গম পালি?
অ অ অ দেখি ললে ভাল আও এবাৰ।
উ, তাত দেখি আহিহে মই ঘৰত বনাম এতিয়া আকৌ বনাই লম নহ'ব নকৰি কোৱা এনেনে?
অ
কি নলও মানে নিজে দেখা নিচিনা হব নোৱাৰে যে।
অ তই আচাৰকে বনাই ল অলপ বনা তেলতো লাগিব যে আচাৰ-চাচাৰ কিবা বনা আম-চাম ওলাইছে
অ মই আচা মই বনাইছো নহয় মই হেৰি আচা বনাইছো কি বগৰী আচা তাৰপিছত আক ক ঐ টেঙা
অ দে তই মানে এতিয়া জলকীয়া পকিছে যে জলা কা জলকীয়া আচাৰ অলপো বনা
অ জলকীয়া ঢেৰ লাগিছে পকা হ প পকা জলকীয়া বনাব লাগিব হব দে হয় দে তই ভাল মনত পেলাই দিছ
অ অ তই মানে বেছি নপকোতে অ নপকোতে ছিগি ল'বি
কেঁচাটে ছিগি লম আও অ আছে সৰিয়হো আছে দে বগা সৰিয়হ
অ ৰ'দত শুকুৱাই লবি সেই জলকীয়া খিনি ধুই পেলাই অকন শুকুৱাই ল'বি লৈ পেলাই তাৰপা মিক্সিতে মাৰি দিবি আও তাৰপৰা সৰিয়হ চৰিয়হ দি দিবি আও ধুনীয়াকে
অ অ মই এবাৰ এনে এই জলকীয়া আচাৰ এটা বনাই আছিলো কেনেকে জান এইয়া উম বজাৰ এই মাৰিক জলকীয়াটো কিনি আনি এনেকে দীঘল দীঘলকে কাটি কাটি দুটুকা দুটুকা কৰি হেৰি কৰি পেলাই অ অকন শুকুৱাই পেলাই সৰিয়হ এয়া বগা সৰিয়হ বা মোৰ তেতিয়া বগা সৰিয়হ নাছিল যে কোলা সৰিয়হটোকে দি পেলাই অ ধুনীয়াকে বনাইছিলো খাই বৰ ভাল লাগিলে আমাৰ এই একেবাৰে সেয়া আচাহ লাগিবই
অ হিয়াত তোমাৰ ঘৰতে জলকীয়া আছে বনাই পেলাই দি পঠিয়াবি মোকো অলপ।
অ তাৰ পিছৰ পৰা নবনোৱা হলো নহয় এ মোৰ এলাহ লাগে। এনে হ'লে এবাৰ বনোৱাৰ পিছত আৰু মোৰ আৰু সেইটো বস্তু বনাব এলাহ লাগে আৰু
উ তেনেকে নহয় নহ বনাই থাকিবি ল'ৰা ছোৱালীয়ে ভাল পাইছে যদি টিফিনত দিব পাৰিবি ৰুটিৰ লগত।
অ তাৰ আকৌ জলকীয়া কিদ খ নাখায়।
মচলা খিনিকে খাব টিফিনত ৰুটি বনাই দিবি। তাৰাপা মছলা এখন দি দিবি টিফিনতে তাই সে আজিয়ে খাই আহিব স্কুলত। সহজে সেই বিলাকহে। সেই কাৰনে বনাই থৈ দিবি বগা খৰি অলপ কিনি আনি লবি মেঠি দানা লগোৱা মুৰি তাপা এনেকে অ চব বস্তু কিনি আনি লৈ ল'বি আ বনাই লবি।
অহ। চব আছে গোৱামূৰিও আছে।
অ জলকীয়া আছে যেতিয়া বনাই লবি।
বনাব লাগিব ৰ।
বনাব পাৰ তেনেকে আম পাৱ যদি কাবা ঘৰত।
হয় আম বনালোয়ে।
বনালি?
অ বনালো।
কিমান কিমান বনাই আছ ঔটেঙা।
এ ঔটেঙা কেইটামান মানে আধা বয়াম মান আছে আৰু বেছি নহল নহয় শুকোৱা হেয়া পাৰিব লাগে গছৰ পৰা আকৌ হয় গছৰ পৰা পাৰি কৰি আনি মই এয়া উচ হেৰি বজ। জনীয়ে দিছিলে। হে তিনিটানে চাইট। তে ছিলে সেইকিটাকে কাটি কুটি বনাই থলোৱা তাৰপিছত আ চা বগৰিও তেনেকে আন হেল্ল উম হেৰি সেনতৰ ঘৰ পৰাই আনিছে। হেল্লও বগৰীও আচা বনালো। বগৰী আচা খিনি আ আছে আৰু হে হেৰিখিনিও আছে ঔটেঙাখিনিও আছে। খোৱাই নাই মই আচাৰ বনাওহে নে
বনাবি বনাই পেলে ইয়াত বেচেও নহয়, তাত মৰিগাঁওত য দোকানে দোকানে বিলাক দিও মানুহ বিলাকে ইয়াত বিজনেচ কৰে, বনাই বনাই দি থাকে, তাপা আকৌ পিঠা যে সিদনাখন যে লগ পাইছিলো সেনতৰ ঘৰত। মোৰ ছোৱালীজনী যে তাই এতিয়া সেয়া বৰ পিঠা বনাই দোকান দোকানে দিয়ে, তিল পিঠা বনাই বনাই দোকানে দোকানে দিয়ে।
অ মইও তেনেহলে পাৰিলো হয় চোন দিবলৈ, মই জানোৱেচোন বনাবলৈ।
বনাবি বনাই পেলাই মৰিগাঁওত তেনেকে এদিন দিবি - আহিবি লৈ আহিবি।
চিনি নাপাও। নহয় তই অ তই গ'লে হেৰি কৰি দিবিচোন
অ' তাইৰ লগত তাইক সুধি পুছি বনাই বনাই ধুনীয়াকে
বৰপিঠা বনাই আনিম মই। তাৰ কিহে তাতে মানে সেইটো কাৰণে থাকে নেকি
অ' সেইটো কাৰণে থাকে কিজানি। অঁ। সেই কাৰণে থাকে কিজানি বনাই স্কুলো দিছে যে ল'ৰা ছোৱালী যে
অ' অ'।
ল'ৰা ছোৱালী স্কুলত দিছে, স্কুলত যোৱাৰ পিছত সেইবিলাক কৰি থাকে, আজি কেক বনাই দিলে বোলে দোকানত, বেকেৰীত কেক বনাই পেলাই দি আহিলে আজি। তা পা মই বোলোঁ অ' বৰ ভালচোন, কৈছে অ' আৰু মই পিঠা বনাই বনাইও দিওঁ হেৰি পিঠা তেল পিঠা সেইটো যে পেকেট দচটাত পঞ্চাছ। টকা লওঁ বোলে আউ
দচ তাত পঞ্চাশ টকা। মোক কবিও মই হেৰি
টকালৈ আমাৰ ইয়াত
এ আমাৰ তাই এতিয়া তাত ভাল ওচৰতে যে হয়, মই এতিয়া ইয়াৰ পৰা যাওঁ গাড়ী ভাৰাই পঞ্চাছ টকা যাবচোন কিনো লাভ হব হয়।
অ' স্কুটি লৈ এইপিনৰ পা আহিলে হ'লহৈ ইপিনে ইপিনে
অ' গাড়ী ভাৰা পঞ্চাছ টকাতকৈ বেছিহে তাই মোৰ ইয়াৰ পৰা গলে, মোৰ ওলোৱা বাৰ বজালে এশ টকাত যা, আকৌ তাৰ পৰা সেইডখৰ পঞ্চাশ টকা, আকৌ তাৰ হেৰি হলে বাৰু পঞ্চাশ টকা দেৰশ টকা লাগেই। আকৌ তহঁতৰ ঘৰ পোৱালৈ মোক আক। অ সেই বিশ টকা। এশ সত্তৰ টকা যায়ে মোৰ। উ
অ সেইটোতো হয়, পইচাটোতো যায়, ইয়াত ওচৰতে হব লাগিছিলে।
ওচৰতে হব লাগে, তই এতিয়া পাৰিবি ঘৰতে ইমান ধুনীয়াকে সেইটো, বিজনেচ কৰিব পাৰ ধুনাকে।
অ মই পাওঁ। এতিয়া বনাবওটো লাগি পাৰিব লাগিব, মই তহঁতৰ নিচিনা পাৰফেক্ট বনাব নাজানো যে বস্তুতটো।
উম হ'ব দে, মই এদিন বনাই পেলাই। মই যদি তেনেকে সহ কে অৰ্দাৰ পালো হয় বনাই পেলাই দিলো। হেতেন কি কথাটো। ন! সৰহকে মানে, মই সেই দোকানখনত ধৰিল
অ বিহু কেইদিনত পাব কম দে বিহুত।
অ ছোৱালীজনীৰ লগত কণ্টেক্ট কৰিবি, হ'ব দে ন।